হেল্লৌ'।
অঁ' কওকচোন।
অঁ' এই মোক এই হেৰি কথা সুধিছিলা নহয়, চিকেন- মুৰ্গীৰ মাংস অ ৰুটিৰ লগত কেনেকে বনায়? এই মুৰ্গীৰ মাংস মই এতিয়া বনাব লৈছো দেই, মই সেইটো কাৰণে ফোন কৰিলো।
অ', কওকচোন?
এইটো তাৰমানানে মই মুৰ্গীটো আৰু সৰু সৰু পিচ কৰি কেনে কাটি আনিলো।
উম উম।
কাটি আনি এতিয়া ধুনীয়াকে ধুই মেলি, মই হেৰি কৰিছো এই মুৰ্গীৰ মাংসটো। মই ব্ৰইলাৰ ব্ৰইলাৰ আনিলো। আজি ব্ৰইলাৰে আনিলো।
উম।
ত'। এতিয়া হেৰি মই তাৰমানানে সেই মুৰ্গীটো ধুনীয়াকে সৰু সৰু পিচ কৰি লৈছো। আজি তাৰমানে ভাবিছো লুচি আৰু মাংস তেনেকে খাম বুলি ভাবিছো।
অ', অ' ভালেই কৰিছে।
এতিয়া মই তাৰমানে সেইটো কাৰণে আহ মই এই মা মা চিকেন মানে মূৰ্গীৰ মাংসত টো আনি আনি ধুনীয়া সৰু সৰুকে পিচ কৰি মই ধুনীয়াকে ধুইছো তাক। ধুই মেলি, ধুনীয়াকে। একদম মানে এ দুবাৰ ধুই মানে যিখিনি লেতেৰা আছে গোটেই গোচাই তাত, আহ হালধি তা পিঁয়াজ
অ'।
সৰু পিয়াজ বিলাক সৰু সৰুকই কুটিব লাগে কুটি কেনে, তেনেকে হেৰি কৰিব লাগে তাৰ পৰা আৰু এই, এনেকে হেৰি কৰি কেনে আব, আদা নহৰু বটাহ হে কৰি এই তেনেকে এ তটা মানে হেৰি কৰিছো। আদা নহৰু বতাহটো। ত' মিক্স কৰি কেনে মই তাত এম অকনমান এই মিট মচলা। গৰম মছলা
উম
তাৰ পৰা জিৰা ধনিয়া মানে এক চামুচ তাৰ পৰা আৰু, ধনিয়া গুড়া এক এক চামুচ আৰু মিট, মচলা এক চামুচ এনেকে গোটেই বিলাক মিলাই। ধুনীয়াকে সানি থৈ দিছোঁ। এতিয়া আ আধা ঘন্টা পিছত তাৰমানে মই এতিয়া ধুনীয়াকে, এতিয়া বনাম আৰু মই তেলটো গৰম হ'ব দিছো।
অ'।
তেলটো গৰম হোৱাৰ পিছত বঢ়িয়াকে মই ধুনীয়াকে গোটেইখিনি বস্তু দি, তাত মানে, পিয়াজ প্ৰথম পিয়াজ বঢহাই দিম পিয়াজটো যেতিয়া ৰঙা হৈ যাব,
উ।
মাই যোৱাৰ পিছত, মই
শুনছিল
তাত আদা নহৰুটো দিম। অঁ,
অ'।
আৰু আদা নহৰু দিয়াৰ পিছত, তাৰে পিছত মানে, বাকী প্ৰচে মানে কাম খিনি আৰম্ভ হ'ব আমাৰ। তাৰ পিছত এই যেতিয়া ৰঙা হৈ যাব এইখিনি একদম ধুনীয়া মানে গ্ৰেভী মানে জুল জুল টাইপৰ হ'ব, তেতিয়া তাৰ মানে মই ধুনীয়াকে এইটো চিকেনটো দি দিওঁ, মানে মুৰ্গীৰ মাংসটো। তাৰ পিছত এই তেনেকে, লৰাই লৰাই লৰাই লৰাই
উম, উম।
অকনমান হেৰি হ'লে, মানে এইটো যদি বনাই খাব বিচাৰা তেনেহলে সেইটো অকণমান পানী দিবা, পানী দি তেনেকৈ হেৰি কৰিবা। অ' আৰু লৰাই থাকিবা আৰু পানী দিবা আৰু লৰাই থাকিবা আৰু পানী দিবা। এ তেনেকে কৰিম। কৰি একদম যেতিয়া ধুনীয়াকে তুমি গ'ম পাইছ যে নাই মোৰ মাংসটো সিজিছে, এ তেতিয়া তাৰমানে, অলপমান পানী দি ধুনীয়াকে একদম জোল জোল বহুত বেছিও কৰিব নালাগে।
উম।
কেনে
উম, অ'। তাকে, আৰু বেলেগ হে ষ্টাইলতো খাব পাৰিনে? হয়
খাব পাৰি, জোল বনোৱা হিচাপতো খাব পাৰি।
অ'অঁ।
আহ জোলটো এইটো আৰু বেলেগ, কিন্তু আমি মানে মই আজি ভাবিছো। ৰুটি আৰু মাংস খাম বুলি।
অঁ।
ৰুটি আৰু মাংস খালে অলপমান বেলেগেই হয়।
উম, উম, উম। লাভ, তাত এতিয়া বনাব আৰু খুব এটা জোল নহয়।
জোলটোৰ তেনেকে মই নকৰো।
অঁ'।
তাৰ মানে মই জোলটো নকৰাকে মই, ৰুটিৰ লগত যাতে ধুনীয়াকে খাব পাৰো।
অ'।
সেই হিচাপত মই বনাম বুলি ভাবিছো, মই এতিয়া বনাই আছো। শব্দ হৈয়ে আছে।
অ', অ'।
মই বনাই থকা শব্দ পায়ে আছা, কিজানি মই বনাই আছো। ত মই বনাই আছো তাৰে গোটেই। সেইটো মই তোমাক কৈ আছো। মই এতিয়া বৰ্তমান পিয়াজটো ভাজি আছো।
অ'।
পিয়াজটো যেতিয়ালৈ ৰংচোৱা হ'ব তেতিয়ালৈ ভাজিম। তাৰপিছত গোটা গৰম মছলা
অ।
গৰম মছলা দিম। গোটা গৰম মছলা, ভাজি থাকোতে মানে অলপ মানে গৰম তেলতে দুটামান এই মাহপাত যে আছে, আমাৰ তেজ জপাত, তেজপাতটো দিব পাৰিলে ভাল।
অ, উম।
তাৰোপৰি অকনমান জিৰা দিব পাৰিলে শুকান মানে যোনটো গোটা, গোটা জিৰা দিলেও অলপমান সোৱাদটো ভাল আহে।
অ। ঠিকেই আছে বাৰু, উম। ফোৰণ দিয়া নাই।
ফোৰণ দিব নালাগে, ফোৰণ দিব নালাগে। ফোৰণ দিয়া হয় দালিত, দালি বা আহ, যেতিয়া চব্জিত বনোৱা যায় তেতিয়া ফোৰণ দিব লাগে, মাংস-মাছত ফোৰণ নিদিয়ে, মাংসৰ-মাছত দিয়ে জিৰা।
অ, অ, অ।
ভাজাৰ টাইমত, ফোৰণ ভাজাৰ টাইমত মাংস আৰু মা ছত নিদিয়ে।
এইখিনি ভাজি থাকিব লাগিব। ভাজি-ভাজি-ভাজি যেতিয়ালৈ ৰঙা নহয় ইয়াক তেতিয়ালৈ ভাজি থাকিব লাগিব।
অ।
যেতিয়া ৰঙা হৈ যাব
উম।
তাৰ পিছত ধুনীয়াকে আদা-নহৰু অলপ দিব লাগিব।
উম।
আদা-নহৰু বাটাত, বটাত পিচি
উম।
তেনেকে আদা-নহৰু দিব লাগিব, আৰু আ আদা-নহৰু দিয়াৰ পিছত, সেইখিনি অলপ সময় ভাজি তাৰপিছত অকনমান জিৰা, কাৰণ আমি এ মই যোনটো মাংস আনিছিলো, তেতিয়া মই যেতিয়া সানি থৈ দিছিলো আৰম্ভণিতে এ, তেতিয়াই তাৰ মানে মই অলপ দিয়ে থৈ দিছিলো, জিৰা-ধনিয়া।
অ।
সকলোবোৰ দিয়াই হৈছে, কিন্তু এই ভাত ভজাৰ টাইমত যেতিয়া মই ভাজিম, পিঁয়াজটো যেতিয়ালৈ ৰঙা নহয় তেতিয়ালৈ ভাজি থাকিব লাগিব আৰু ভাজা হোৱাৰ পিছত এ অলপ অলপ দিব লাগিব। এই দিয়াৰ পিছত যেতিয়া বস্তুটো মানে এটা হেৰি আহিব। তেল উঠিব পানীটো শুহি যাব তেল
মাংস খিনি দিব লাগিব।
মাংস তাৰ পিছত দিয়াৰ পিছত ভাজি থাকিব লাগিব যেতিয়া অকণমান আ কেৰাহীত লাগা যেন পা পোৱা যায়, এ তেতিয়া তাৰমানানে অলপ পানী দিব লাগিব। এ পানী দিয়ে আকৌ লাৰি থাকিব লাগিব। এ লায়িট থাকি, থাকি, থাকি, থাকি পানী দিলে হ'ল তাৰপছত লায়ি থাকিলে হ'ল। তাৰপিছত পানী দিলে হ'ল। তেনেকে ধুনীয়াকে এটা মানে আমি খাদ্যৰ হেৰি বনাব পাৰোঁ।
অ'
তাৰ পৰা আৰু শুকান ৰুটিয়ে হওক বা আমি যোনটো তেলত ভাজি ৰুটি বনাও, লুচি বনাও।
উম
সৰু, সৰুকে, সৰু, সৰু আটাৰ, আটাটো মাৰি পানীৰে আটাটো মাৰি তাৰপিছত সৰু, সৰুকে লাড্ডু বনাই
উম।
সৰু, সৰু গোল কৰি কেনে এ তাৰ পিছত তেনেকে হেৰি কৰিব লাগে। এনেকে কৰি সৰু, সৰু আকাৰত মানে, ৰুটি টাইপৰ বনাই পাতল, পাতলকে
উম।
তাৰ পিছত তেনেকে লুচি বনোৱা যায়। তেলত ডুবাই, ডুবাই। অ তেনেকে লুচি টো বনাব লাগে। বনাই সেইটোৰ লগত খোৱাৰ যোনটো মজা সেইটো বৰ ধুনীয়া মজা। তেনেকে খাব পাৰি।
উম, উম। ঠিক আছে বাৰু।
আৰু কিবা বনোৱা এ, আছে নেকি? মানে কিবা মনত তেনেকুৱা আছে নেকি, বনোৱাৰ কাৰণে? খাদ্য মানে কিবা বনোৱা কিবা?
খাদ্য বনোৱা মানে আজিৰ বিশেষ তেনেকে নাই। আজি আ, ৰ লুচি আৰু মাংসই হ'ব বাৰু।
মই কোৱা কাৰণে হ'ব নেকি? মই কোৱা কাৰনে লুচি, মাংস হ'ব নেকি?
নহয় বাকী শুকান ৰুটি হ'ব। আৰু যদি, লুচি খাব বিচাৰিছে, লুচিয়ে হ'ব।
অ'!
তাকেই।
এই খিচিৰি যে বিনাই, খিচিৰি কেনেকে বনাই? কিবা, মই খিচিৰিটো বনাও। কিন্তু, বহুত বেছি এটা সোৱাদ নহয়।
অ'!
খিচিৰি বনোৱাৰ কাৰণে, কিবা সেৰি আছে নেকি?
দহ মিনিট হৈ গ'ল, কাটি দিয়ক। দহ মিনিট হৈ গ'ল, কাটি দিয়ক।
খিচিৰিটো বনোৱাৰ কাৰণে কিবা আছে নেকি?
এই দহ মিনিত হ'ল, কাটি দিয়ক।
হেল্ল'?